আহ
ক'ত আ অ ক'ত আছা
এয়া, স্কুলৰ পৰা আহিছো এতিয়া তাইক আনি।
আহ আজি চতি দিলে শনিবাৰ ন আহ ভাত ব নালা
ভাত বনালো ৰব খাবলৈহে চোন গৰমত মনেই যোৱা নাই
গৰম।
তাকে হে
উম মই বনোৱাই নাই কালি গধূলা ভাত এটা ছিলে তাকে পানি দিিবেল থ দিছো আৰু বোলো ভাজি অলপ বনাম ইমান গৰম হয় ত ন
অ গৰম এই ভণ্টি এজনীও ফোন কৰিছিলা তাইও কৈছে সেই পানী দিয়া ভাতহে খাই ভাল লাগে বোলে আপুনি বনালেই।
অ পানী দি আ ছো
তাকে খাব লাগিব ময়ো কাইলৈৰ পৰা দুপৰীয়া এনেকুৱা হলে পানী দিয়া ভাত কৰিম দেই।
উম এ দুপৰীয়া পানী দিয়া ভাত কিবাই খাই ভাল লাগে কেইটামান হবা লাগে বতে আল ভ তি ল'বা লাগে অ তোমালোক সেই গোটৰ কিবা কাম কৰিছে নেকি?
গোটৰ অ', আমাৰ আত্মসহায়ক গোটৰ কথাই কৈছে।
আহ উম
হ হেৰি মাহে মাহে ফটো আপোনালোকৰ তাত উঠোৱা নাছিল বুলি কৈছে যে উঠাই আছে নে?
আমা চুন একো কৰা নাই
অ' আমাৰ আকৌ মাহে মাহে ফটো দিব লাগে
অ', কি কৈছে ফটো দি থাকে ন।
ফটো অ জীৱিকা সখী অ আমাৰ সেই প্ৰতি মাহে, মাহে তেনেকে। ফটো লৈ আছে কিন্তু আপোনালোকৰ এতিয়া কিয় হোৱা নাই নে জানো মই।
আমা চুন একো কোৱাই নাই
আমাৰ সেই, প্ৰথম নেক্সট মাহৰ পৰাই প্ৰথম যেতিয়া আমি পইচা পালো, তাত সোত। পিছৰ পৰাই সেয়া, হেৰি হৈয়ে আছে, পইচা কিন্তু হেৰি কৰিয়ে আছে।
অ বহীখনত লিখিছা নে তোমালোকে।
বহি লিখি লিখি গৈ আছো আমি অ।
কিমান কি কৰিইছা কি নাপাছা। অ' আমাৰ বহি দিয়া নাই যেনিবা, আমাৰ নিজে কিনি আনি লব লাগিব।
অ' মোৰ আকৌ হেৰি হ'ল নহয়, গৰু পোৱালি এটাই গৰু এজনীক। কিনিছিলো যে। তছত কোৱালিটো কিবা বেমাৰ হল বেমাৰ হৈ পোৱালিটো দেখুৱালো ভেটেনেৰীতো দেখোৱালো, আকৌ ঔষধ চৌষধ নিজেও কৰি দেখুৱালো, তাৰ পিছত নাবাছিলে পোৱালীতো ধোকাই থাকিলে।
অহ। গৰুজনী আকৌ গাভিনী পৰিব আ।
নী আছে অ' অ' ডাঙৰ জনী আছে। ছে এতিয়া।
এতিয়া তো গাখীৰ চাখীৰ নোলায়। চাগনহ
এতিয়া গাখীৰ নোলায়
উম পোৱালীটো মৰা পিছত গাখীৰ নোলায়
পোৱালীটো মৰা নাছিল যে, গাখীৰ তেতিয়া পোৱালীটো হেৰি, মানুহৰ কিবা অসুবিধা আছিল চাগে তেতিয়া। সেইটো কাৰণে মোকো লগা হ'ল যে এনেকে। এতিয়া চি তেতিয়াই মানে কিনি আনিলোঁ, পোৱালীটো ল'বও বেছি বেছি দিন হোৱা নাছিলে।
অঁ
দুমাহ মানো হোৱা নাছিলেহে নেকি মানুহ ঘৰৰ কিবা অসুবিধাৰ কাৰণে
উম উম উম উম উম আমাৰ সেয়া কাপোৰ বুলোঁ আমাৰ অঃ কাপোৰ লগালোঁ ত চজাই কাপ। পৌ চাদৰ লগালো চাদৰ হৈয়া বেচিলো।
অ', চাদৰ চাদৰ ওলালে।
ওলালে। বেছি নুহে ন অ',
গম পোৱা আহা দুখন ময়ও দিলোহেঁতেন।
অ ', এই নিলে খাল এটা লাগে এটা মানুহক আলতে ঠিক হৈ থকা নিচিনা তাৰপিছত আকৌ বোলো এতিয়া হেই চেট দুযোৰমান লগাই ল'ম নেকি ভাবি আছে হে গৰেণ ব অন আকৌ এতিয়া বিশাস চোচা ওলাই আছে। এয়া কাপ বতি পায় দিগদাৰ যে। একে উ গামোচাও বব লাগে গামোচাও বিচাৰি আছে মানুহে।
অহ।
কি লগাওঁ আৰু বোলো ভাত ভাবি আছো মনতে।
চেট কাপোৰ যদি লগাই অ'। চেট কাপোৰ লগালা মোকো খবৰটো দিব।
অহ। ছেট কাব লগালে দিব লাগিব এই যে বহিয় চহিয়ে আমি লিখা নাই তেনেকে কি লিখিব লাগে মানুহে এনে দিয়াও নাই কোনেও মেছেজত দিয়ে যে ন'।
মেছেজত নহয় আমাক কয়ে মানে ফটো কেইখন দিবলৈ দিয়ে আমি গোহালি আৰু গৰুৰ লগত
নহয়, তোমালোকৰ জীৱিকা সখীয়ে দিয়ে, আমাৰ আকৌ টাউনত জী বিকা সখী নাই নহয়। আমা ইয়া এ এল এফৰ এজনী সভানেত্ৰী সম্পাদিকা আছে আমাৰ এ এল এফৰ আকৌ টাউন কমিটিৰ পৰা আহে। আমাৰ টাউন কমিটি পা হে আহে।
আমাৰ কি? আমাৰ চি এল এচ
অহ। তোমালোকৰ চিয়ে এল এফ ফামা এল এ
অ', অ'।
আমাৰ এতিয়া সেয়া একো দেখুৱাই দিয়া নাইচোন কেনেকে লিখিবা লাগে কি কথা তেওঁ লিখি থৈছো আৰু।
সেই মিটিং দিয়া নাছিল জানো?
হা দিয়া নাই কিমান সুতা আনিলো, কিমান লগালো কি কেইখন বেচিলো সেইখিনিকে লিখি থৈ
অহ অহে সেইখিনি লিখি থৈদিলেই হ'ল।
সেইখিনিয়ে হ'ব
উম উম বিক্ৰী কৰি পেলাই কিমান পইচা পালে। খৰচ কিমান হ'ল।
অ সেই তেনেকে দিলে হ'ব আ
উম
কৰিব লাগিব সেইখিনি। ইহঁত পৰীক্ষা চৰীক্ষা হোৱা নাই নহয়
পৰীক্ষা নাই জুনতহে হ'বগৈ।
গৰম বন্ধ আগে আগে হ'ব নে কিনক
গৰম বন্ধ আগে আগে হ'ব তিনিমহীয়াটো
তিনিমহীয়াহে হব ছয়মহীয়াটো আজিকালি কেতিয়া হয় আকৌ।
ছমহীয়াটো আপোনাৰ হেৰিত হ'বগৈ এতিয়া যদি জুনত হয়, হেৰি তিনিমহীয়াটো জুলাই, আগষ্ট, ছেপ্তেম্বৰত হ'বগৈ।
অ উম তাৰপিছত চব বছৰেকীয়া
বছৰেকীয়াটো আকৌ মাৰ্চত হ'বগৈ তাৰ মাজত
নহয় আকৌ যে এবাৰ কৈছিলে একে ডিচেম্বৰতে এবাৰ শেষ। কম বুলি কোৱা নাছিলে জানো?
অ কৈ আছিলে কিন্তু এটা চিষ্টেম সলাওঁতে অলপ টাইম লাগিব নহয়
অ উম উম
টো কোনো কৰিব নোৱাৰে
উম মই বোলো আকৌ আগৰ নিচিনা কৰিলে নেকি এতিয়া বোলো ছমহীয়া হব তাৰপিছত আকৌ বছৰকীয়া হ'ব সেইটো নহয় আৰু ন
নহয়
অ ভাত এতিয়া কিহৱে বনাবা
ভাত বনোৱা হ'ল খোৱাহে নাই ভোলে মাছে টেঙা দি
উম উম উম
নেমু চেপি দিলো আও দি পেলাই তেনেকে মাছ মাছে সৈতে বনাই পেলাই থৈ দিছো ইমান গৰম বোলো আৰু বেলেগ খাব নোৱাৰে মাছো ৰয়ে আৰু ৰাতিপুৱা গমেই নাপাওঁ মাছ মাছ দেখি সহে গম পাওঁ মাছ ললে বুলি। বেপাৰীবোৰ খুব ৰাতি ক যায় যে
উম উম
চপাৰি চপাৰি চাই থাকিব হেৰি নহয় নহয় মাছেই ললে নে কিয়ে ললে পিছতহে গম পাওঁ আৰু। ভাত পানী বনোৱাত কাম বনো থাকে
উম আমা এইকেইদিন অহা নাই বেপাৰীকেইটা ঈদ গৈছে
অ অ।
এ আমাৰ ফালে আকৌ এই হেৰি এই জালু গুটিৰ ফালে, এ এবিলাক কি মানুহ ন দাচ মানুহ যে অ দাচ মানুহৰ বপ বেপাৰী খিনি আহে নহয়
উম এই তোমালোকৰ সেয়াত নদীখনো আছে কি নদী সেইখন
এ এখন আমাৰ সেইখন মৰা কলং
মই আকৌ লম তাতে মাছ চাছ পাই চাগো মাইলে
পাই আজিকালি মানে ডাকত দিয়ে
অ
ডাকত দিলে মানে কোনোবা এজন মানুহে তেনেকে তিনি বছৰলে ডাকত লয়
অ।
ৰাইজক তেনেকে পইচাটো দিয়ে আৰু কিমান টকাত দাগ হয় তাৰ পিছত হোৱাৰ পিছত তাৰ পিছত হেৰি এ মানুহে মানে হেৰি কৰে মানুহ ঘৰে এ বছৰত- এসাঁজ মানে ধৰক মাঘৰ বিহুত আৰু মাঘৰ বিহু উৰুকা দিনা- তেনেকে গোটেই গাঁওৰ মানুহক এসাঁজ মানে খুৱাই দিয়ে আৰু খুৱাই মানে মাছটো দিয়ে আৰু ভাগ কৰি পেলাই।
অঅঅ অঅ। এনে চবৰে মাৰিব নোৱাৰে আৰু?
চবেই এতিয়া আগতে যেনেকৈ চবেই মাৰিব পাৰে তেনেকৈ নোৱাৰে, আকৌ এতিয়া ধৰক ডাকত দিয়াৰ আগে আগে- গৃহস্থই মাছ- টো মাৰি যোৱাৰ পিছত, আকৌ গোটেই গাঁওৰ ৰাইজে তেতিয়া মাৰিব পাৰে আৰু। আকৌ ডাকত- ধৰক ডাকত- দিলে আৰু, তেতিয়া আৰু কোনেও মাৰিব নোৱাৰে, মানে দানা-চানা খুৱাই কৈ মাছটো সিহঁতে পুহি ডাঙৰ দী-
অঅঅ, সিহঁতে এৰি দিব আকৌ ডাকত দিয়াৰ পিছত ন, হেয়া হেৰি মাছ বাহিৰা মাছ- আহে চাগৈ এৰি দিয়ে জা- জানোঁ নিদিয়ে নে-
অ' চুইছ গেট এই- চুইচ গেট কিছুমানে এৰিও দিয়ে, বান মাৰি, মাৰি থৈ দিয়ে। ইফালৰ পৰা সিফাল- পৰা বান্ধ মাৰি, মাৰি থৈ পেলাই এৰিও দিয়ে কিছুমান মাছ। ডাঙৰ হ'ব তিনি বছতটো যথেষ্ট। চব ডাঙৰ -
অ' ডাঙৰ হয়, এনে বানপানীতো আহে নেকি? বানপানীত পানী-চানী, পানী হয় আৰু
অ' ইফালে চুইছ গেট এৰি দি- লে এইফালে আপোনাৰ পানী পালেই আৰু।
অঅ। মৰাকলং মানে মানে- বয়ে না- যায় আৰু সেইখন?
নহয়, বৈ নাযায়।
যিখিনি আছে সেইখিনিতে থাকে আৰু?
অ সেইখিনতে থাকে। ইফালে-সিফালে মানে, পানী বাঢ়াৰ দিনত অকনমান বাঢ়ি- কৰি যায় আৰু।
উম্। উম, উম। এ মৰা কলং কেইবা ঠাইত আছে নগাওঁটো এখন আছে মৰা কলং
মৰা কলং এখন অ
অ', তাৰ পিছত এই ইফালে এইফালেও আছে এখন মআকলং। এই নভেটি এৰাগাওঁ ফালে যে যায় যে এয়া টেঙা গুৰি ফালে, টেঙা গুৰি ফালেও আছ আছে এখন মাআকলং। সেইখনে সেইয়া সতি জইন নেকি ন?
হয় নেকি হেয়ি অ', হ'ব পাৰে এই কপিলি সতিহে জইন নেকি সিখন?
অ', এই মই মানে এদিন যাওঁতে দেখিছিলো। উম, উম, দিয়া হ'ব দিয়া ন? উম।